অহ, শুনি অহ শুনিছা। কি কৰি আছা?
মই এই টাউনৰ পৰা আহি বহিছোঁ। তুমি?
অহ, মইয়ো আজি ভালুকপুণৰ ফালে গৈছিলোঁ অলপ অৰুণাচলৰ ভিতৰতে আছে।
অহ', অহ' ফুৰিব গৈছিলা?
অহ, ফুৰিব গৈছিলোঁ মানে লগৰ কেইজনীমান আছে মানে সিহঁতে বাহিৰত পঢ়ে ন'। ত' এতিয়া গৰম বন্ধত আহিছে সেইকাৰণে মানে প্লেন এটা বনিল আৰু চবৰে কি বলা ঘূৰি আহো।
তাত গলোঁ তাত গৈ পেলাই অলপ পানী পানী জোগাত গ'লো আৰু গৰম দিন ন'।
উম', উম'।
সেইটোৱে সেইকাৰণে পানীত গ'লো আমি খোৱা বস্তু জুচ আৰু চিপছ কেইটামান লৈ গৈছিলোঁ তাতে তাতে পানীত বহি-বহি চবে ফটো উঠিছোঁ ফটো উঠাৰ পিছত এনেই বহি-বহি খাই আছোঁ আৰু চব। পানী এইখিনিতে ভাল লাগিল।
ঠিকে আছে, পুৰা ফূৰ্তি কৰিলা মানে।
অহ, পুৰা ফূৰ্তি কৰিছোঁ কি কবা।
বা ঠিকে আছে, মই মই ক'তো যোৱাই নাই মই দিন দিনতো ক'ব গ'লে ঘৰতে থাকিলোঁ গৰম ন' বহুত।
অহ, সেইটো হয় বাৰু দেই।
সেইটোৱে এদিনতো ঘৰত থাকিলেও ইমান গৰম দিছে, তাতে তোমাৰ গায়ে মই দুই তিনিবাৰ মান ধুলো।
অহ, আচ্ছা আচ্ছা। অহ, দেই মইয়ো তোমাৰ জিমত গৈছিলো ন' ৰাতিপুৱা।
অহ।
অহ, জিম তাৰপা তোমাৰ যাওঁনতে গা ধুই গৈছিলোঁ, তাৰপিছত অহা পিছত আকৌ গা ধুই মই উম, ডাই এক মানে ঘূৰিব গুচি গ'লো ন'। তাৰপিছত তাতটো ধোৱা হৈছে তোমাৰ পানীত, তাৰপিছত আহি আকৌ ধুলো। ভাবা কিমান ধুইছোঁ, চাৰিবাৰ ধলো মই আজি।
মোৰ মানে তোমাৰ ইমানে গৰম লাগিছে মোৰ, থাকিব পৰা নাই তাৰপা সন্ধিয়া তুমি তোমাৰ চাৰে পাঁচটা ছয়টা মান বাজিছে। লগৰ এজনীয়ে ফোন কৰিলে, ক'লে কি ব'ল টাউনৰ পাৰা আহোগে।
অহ।
তাৰপা মই ক'লো কিয়? সি কৈছে বস্তু কেইটামান ল'ব লাগে। সেইটো কাৰণে মই চ' হ'ব মইয়ো ফুৰিব যোৱাৰ কথা আছে ক'বাত তাৰপা মইয়ো কাপোৰ কানি অলপ লৈ লওঁগে।
অহ, আচ্ছা আচ্ছা। তুমি মানে কি কি কিনিলা এনেই?
মই এটা টি চাৰ্ট কিনিছোঁ আৰু এটা জীন্স। কিনিছোঁ বা ইমান দাম নহয় মলবিলাকত।
আচ্ছা, আচ্ছা, এনে তুমি মল বিলাকত বাৰু দাম থাকিয়ে তুমি মানে মলো তোমাক ছ ন তুমি চক বজাৰ যে এনেকুৱা জাগ বিলাক যে হয় তাত মানে অলপ অ সেইটোয়ে তাত ফাৰ্ষ কপি পাই যায় ন। ইমান এটা দাম নলয় মানে।
সেইটো হয় বাৰু মই জানা পেণ্ট এটা কিনিছো হাজাৰ টকা লৈছে দেৰিম।
বা তুমি বেল যেটা কিনিছা হাজাৰ টকা। আচ্ছা পেন কিনিছা অ পেনটটো আৰু দাম লয়। দেই মোৰো এটা পেন কিনিছিলো ন দুৰ্গা পূজা টাইমত।
অ',
অ', তোমাৰ দুই হাজাৰ চাৰিশ মান লৈছিলে।
অ', এনেকা লৈ লৈ ৰে। পাপৰে বহুত দাম মোৰ যোৱাবাৰ পেণ্টটো ইমান সোতৰশ নে ওঠৰশ আছিলে ভাবা।
আছিলে বাপৰি। সেইটোয়েতটো আজিকালি আমাৰ জিন্ছৰ বাৰু দাম লয় আৰু বাৰু। কোনটো জিনন্ ভাল লাগে ব্লু জিনন্টো নে এনেে আৰু এটা যে থাকে? ব্লেক য়্লো ব্লেক কালাৰ ন মোক আৰু তোমাক ব্লেক কালাৰ ভাল লাগে।
উ মোৰ ব্লেক কালাৰ ভাল লাগে আৰু নৰ্মেল ব্লু জিনন টো ভাল লাগেেই ব্লু। বেয়া নালাগে ব্লু জটো ধৰা তোমাৰ কাপোৰ পিন্ধিব টি চাৰ্টৰ লগত ধুনীয়া লাগে।
আচ্ছা আচ্ছা ঠিকে আছে বাকী মোৰ জানা চবকে ফেভৰেট অলটাইম তোমাৰয়েললো ভাল পাওঁ মই বহুত। বহুত ভাল পাওঁ।
য়েল্ল মানে তোমাৰ ক্ৰীম কালাৰটো কথা কৈছা তুমি অ সেইটোৱে।
বহুত ভাল প মই মোৰ মে গজত তুি মোৰ। এনেকুৱা য়েল্ল' পেন চাৰিটা পাই যাবা।
অ', মোৰ তোমাৰ তেনেকাা পেণ্ড। অ', এটা আছে দেই তাকো জীন্চ নহয় তোমাৰ এনেকাা এ। ট্ৰেক পেণ্ট বোৰ ন ট্ৰেক পেণ্ট আৰু লগতে বেগীৰ নিচিনা।
আচ্ছা, আচ্ছ, বেগী অ বাৰু মোৰ তাত বেগ পেন আছ এনেইুি বেগী।
উম পিন্ধো পিন্ধো বেকি ভাল লাগে তুমি পিন্ধা নাই?
উম, মই পিন্ধো দেই মোৰ তাত মানে বেছিভাগ বেগেই আছে।
উম বেগী ভাল লাগে এই নৰ্মেল জিনন্ছ পিন্ধিবও মন নাযায় মানে ধৰা এই নৰ্মেল জিন বোৰ। ব আৰু বেগী বোৰে ভালে বব দেখিবলৈ।
সেইটোয়ে আৰু তোমাৰ স্কিনি জিনন্ছ পিন্ধিলে মানুহে যে কয় এনেকে ভাল নালাগেেইকাৰণে মান। ম নিপিন্ধা হ'লো আৰু।
সেইটোৱে মই নিপিধাইে হ'লো স কিনি জিনন্চৰ লগত ধৰা কাপোৰ নাচাাজেও ইমান।
অ', েইটো হয় মানে অলপমান মানে অল্ড ফেশ্বন টাইপ লাগে ন?
উম স্কিনজ তোমাৰ কেনেকুৱ ভাল লাগিব জানা ধৰা তুমি অফিচৰ কাম কৰা অফিচৰ কাম কৰিলে তোমাৰ ধৰা। ল ন।
অ ', সেইটোৱে।
এ নৰ্মেল কাপোৰত ভাল নালাগে, ষ্টাইল কৰো বুলি ক'লে ধৰ ক'ৰবাত ঘূৰি কৰিব গ'লে বেগী। ল বেগ নহলে অলপ অভাৰ চ।
অ', বস ভাল মই বাৰু উম হয় বাৰু। আজিও যে মই ঘূৰিব গৈছিলো
তোমাৰ চাৰ্ট কেনেকুৱা ভাল লাগে উম।
মই। জি তোমাৰ মোক বেছিভাগ না মোক টি চাৰ্ট ভাল লাগে জানা।
অ', মাৰ টি চাৰ্ট ভাল লাগে?
অ', মোৰ কাৰণে টি চাৰ্ট ভাল লাগে চাৰ্ট টো মানে পিন্ধো হা কিন্তু মোৰ টি চাৰ্ টো বেছি প্ৰফাৰ কৰো বুইছা। মানে চাৰ্ট চাৰ্টটো পিন্ধিলে কি হয় ব বটমখিনি লগোৱা আকৌ খোলা আকৌ এবাৰ টিচাৰ্টটো পুৰা একেবাৰতে পিন্ধা একেবাৰতে খোলা সেইটো ইউজি হৈ যায়। ন'।
সেইটো হয় বাৰু কিন্তু মই কৰ'বাত গ'লে ন' মই চাৰ্টোৱে পিন্ধা মোৰ চাৰ্টটো ধৰা ভাল লাগিবা তাত ষ্টাইল চাৰ্টত মানে ষ্টাইলটো ভাল লাগে কিবা এটা জোতাৰ লগত এনেকে।
অহ, সেইটো হয় বাৰু চা-চাৰ্টটো ভাল লাগে। কিন্তু সেইটো চবৰে বেলেগ বেলেগ পচন্দ ন' আৰু কি কবা ন'
সেইটো হয় বাৰু। এতিয়া জিন্সৰ লগত মেকচিমাম চাৰ্ট হয়, কিন্তু টিচাৰ্টটো ভাল লাগে দেই টিচাৰ্টটো কিছুমান ধৰা অভাৰ চাইজ টিচাৰ্ট। বহুত দেখিবলৈ ধুনীয়া লাগে বহুত।
অহ, সেইটোযৱে মইয়ো মানে আজি ঘুৰিব গৈছিলোঁ ন'। মইয়ো মানে অভাৰ চাইজ এটা পিন্ধি গৈছিলোঁ, হোৱাইট কালাৰ টি টিচাৰ্ট। আৰু বেগী জীন্স গ্ৰে কালাৰ পিন্ধি গৈছিলোঁ আৰু অলষ্টাৰৰ ব্ৰেণ্ড এটা আছে সেই সেইটো জোতা পিন্ধি গৈছিলোঁ, ভালে লাগিছে ভালে ফটো উঠিছোঁ।
ঠিকে আছে দেখাবা ফটোবোৰ, এই পিছে তুমি কিহত গলা স্কুটিত গ'লা নে, নে বাইকত গ'লা। স্কুটিত গৈইছা ন' ভালে ভালে কি গ'ল।
অহ, ভালে গ'ল মানে ভালে-ভালে ভাবিছিলোঁ কি কিবা হ'ব পাৰে এনেকুৱা দিগদাৰ, কিন্তু দিগদাৰ একো নহ'লে ভালে ফালে গৈছোঁ ভালে-ভালে আহিছোঁ।
ঠিকেই আছে বাৰু তোমাৰ, পইচা কিমান খৰচা হ'ল?
পইচা তোমাৰ বেছি খৰচা নহ'ল তোমাৰ পেট্ৰলটো কৰাইছিলোঁ দুশ টকাৰ আৰু খোৱা বোৱা এনেকুৱা ক'ক কিনিছিলোঁ স্প্ৰাইট কিনিছিলোঁ চবে মিলি তাত মানে দহ অহ, আৰু এশ এশ মান খৰচা হ'ল আৰু। গম পাইছা, অহ বেছি নিলে তিনিশ টকাতে হৈ গ'ল মানে অহা যোৱাটো।
ঠিকে আছে আমাৰো সিমানে গৈছিলে মই তোমাৰ মাজতে এই ভালুকপঙৰ আগত আছে টিপি বুলি কয়। সেই ৱাটাৰফলছে ন' সেই টিপিত কিন্তু মই টিপি যাওঁতে তোমাৰ তাতে কিমান আমি বাইকত তেল ভৰালোঁ তোমাৰ দেৰশ দেৰশ ভৰালোঁ।
অহ।
আৰু দেৰশ তোমাৰ এখন থালি খাই দিলোঁ, ধৰা দুটাই মিলি ভৰাইছোঁ দেৰশ-দেৰশ আৰু এ দেৰশ টকাৰ পৰ খালি খাই দিলোঁ তোমাৰ গাহৰিৰ। একদম বিন্দাজ খাই কিনি গুচি আহিছোঁ আৰু।
অহ, আহ সেইফালে পায় ন' গাহৰি।
পায়, পায়। অহ, এইপিনে তোমাৰ গাহৰিয়ে চলে বেছিভাগ।
আচ্ছা, আচ্ছা। মই বাৰু গাহৰি খাব বহুত মন গৈছে যাবা নেকি এদিন গাহৰি খাব?
পাৰি বাৰু এতিয়াতো গৰম দিনেই চলি আছে ন'।
উম', হম' সেইটোৱে।
আজি এতিয়া গৰম দিন, তুমি জানাই আজি দিনত কিমান গৰম দিন পৰিছে কিমান, থাৰ্টি চছেভেন নে কিমান পৰিছে হা গৰম?
অহ, সেইটো হয় বাৰু।
কিন্তু এতিয়া এ
অহ, এতিয়া জাষ্ট মানে বৰষুণতটো ষ্টাৰ্ট হৈছে ন' ভাল লাগিছে।
ঠাণ্ডা পৰিব।
আৰু এইটোৱে জানা ৰাতি যে শুবই নোৱাৰি জানা, আমাৰ এটা ফেন চলাওঁ। ঠিক আছে। আকৌ তোমাৰ? ষ্টেণ্ড ফেন এটাও চলাওঁ কিন্তু তেতিয়াও জানা মোৰ ঘাম পৰিয়ে থাকে বিচনাত, শুবই নোৱাৰো ইমান গৰম ভাবাচোন।
এ চি এটা লৈ লোৱা।
ন' সেইটোৱে আমাৰ পাপাই কৈ আছিলে মানে সিন্তৰ ৰুমৰ কাৰণে এটা এই চি কি আমাৰ ৰুমৰ কাৰণে এটা এ চি ল'ব বোলে। এতিয়া কেতিয়া সুবিধা হয় আৰু পাপাৰ।
উম, উম, হয় বাৰু এচিত কিন্তু বৰ বিল টানে জানা
অ', সেইটো হয় সেইকাৰণে মানে মান মানুহে মানে ই চি টোতো লগাই দিব পাৰে কিন্তু তাৰ বিলতটো ন খৰচাো বহুত আহে
সেইটোয়ে এ চি লগাইাত প্ৰব্লেম নাই কিন্তু তাৰ বিল টো মানে বহুত আহি যায় তাতছফল কুলাৰ
অ', কুলাৰ টো আছে বাৰু কিন্তু আমাৰ এটা কুলাৰ আছে ন ত সেইটো মা আৰু উ মানে দেতাই বৰ বৰ্তমান এতিয়া মানে লৈ আছে আমি টেন এটভ ল নহয় মই আৰু আইতাক শুও
উম,
অ', ৰু ভাইটি মা আৰু দেউতাক হয় মানে বেলেগ
অ', অ ', ঠিকে আছে মই মাৰ লগত শুওঁ অ', বতো আছে ন চ ইয়াত মই ভাবিছো ধৰা, মই অকলেলৈ শিক থৈ যাওঁ ভাবিছো
অকলে চিফ্ট হলে ভাল আৰু মানে, নিজৰে অলপ প্ৰাইভেট কাম বিলাক থাকিলে কৰিব পাৰি ন
সেইটোোৱে ধৰা ডেইলকে থাকিব পাৰি অলপ মোৰ মানে অনলাইন ৱৰ্ক কৰো ন তাতে অলপ দেৰি হৈ যায় ন স কাৰণে মাহ তেয়া বুজ যাব দিয়ে মোক কিন্তু তেতিয়া আৰু যিমান কম কাম কৰো ক মানে ধৰা কৰিব পাৰো
সেইটোয়েইটো আৰু মানে এনেকুৱা হয় ন যেনেকে তুমি ফোন চলাই আছা তিয়া মানে অলপ দিগদাৰ পায় ন, তো মানে সকোৱলে থাকিলে ভালকে ইউজ কৰিব পাৰিবা আৰু
উম, সেইটোয়ে সেইটোয়ে এতিয়া পঢ়া শুনাও কেতিয়াবা ধৰা ৰাতি অকলে অকলে কৰি দিব- মাহতৰ ধৰা চিন্তাও নাগে তেতিয়া
কথা এইটোৱ এইটো ন আকৌ তুমি ভাত খালা
নাই খামে তুমি খালা?
না ভাত খোৱা নাই বাৰু, বাৰ একো মই এতিয়া আহিছোে তাৰপিছত অ ত পিছত মানে মাহতে কৰ'বাত বাহিৰত গৈছিলে ন, চ' সিহতে মানে চিকেন পকৰা লৈাইছে সেয়াই মানে দুামান
অ', ঠিকে আছে, মই তোমাৰ টাউন গ ন টাউনত মই খাবলৈ কাৰণে বিচাৰিলো জেগা একোৱে বস্তু নাপালো খাবলৈ জানা
কি কোৱা টাউনত দেখোন ইমান আছে তোমাৰ ফুচকা পাই ম'ম' পাই চাওমিন
আমি আমাৰ দেৰি হ হ'ল মেনকে দোকানবোৰ চব বন্ধ কৰি দিললে
ন মানে
তোমাৰ বহুত সময় লাগিলে সেইটো কাৰণে দোকান বোৰ বন্ কৰি দ দেে খাব নাপালো লাষ্টত মই দোকান বোৰ চাইছো আইচক্ৰীম ল কি আইক্ৰিম নাই আইক্ৰমো
আচ্ছা, আচ্ছা, আইচ কিম বাকী তুমি অ হেৰি কি কয় তুমি কেইজনমানান গৈছিলা এনে মলত
মই তিনিজন গৈছিলো, মোৰ এ কি কয় লগৰ দুজন গৈছিলে আৰু মই গৈছিলো
অ', আচ্ছা, আচ্ছা, ঠিকে আছে বাৰু এনেকে মাজে মাজে গৈ থাকিব লাগে হ
সেইটোৱে ভহিটো গৈছিলো ভহটোত ই এটা ভাল কাপোৰ নাপালো কিন্তু ষ্টুডিঅত যাওঁতে ধৰা ভাল কাপোৰ পালো কিনে লৈ ললো আৰু
অ', যদিঅত বেছি ভাল কাপোৰ পাই জানা
সেইটোৱে যদি ভাল কাপোৰ পায় উম পইচাও নলয় আজিকালি বিশালতো ভাল কাপোৰ পাবলৈছে
বিশালত নহয় মোৰ বিশালত মানে আমাৰ ঘৰৰ মানুহে যে বছিভাগ যে বিশালতাই কাপোৰ আনিনে জানা
ল'ব লাগে কাপোৰ এতিয়া ধৰ আগতে ইমান এটা সাঁচ নাপাইছিলে কিন্তু এতিয়া বিশালত ক'ব গ'লে ভালেই কাপোৰ পায় দেই বেয়া বেয়া নহয় আগতে বহুত বেয়া বেয়া কাপোৰ আনে মানে কোৱালি বেয়া
অ', সেইটো হয় মানে অলপ অলপ চিপ কোৱালিটি হয় কিন্তু এতিয়া ভালে হৈছে কোৱালিটি টো ভাল একে ম ব্ৰানণ্ডেড কালিটি
উম বেন
সেইটো ইটো বাকী মোৰো কাম কিনিব আছে তুমি য মোৰ লগত যাবাচোন এদিন মিলাই কিনি অ', মোৰ মানে চাৰ এটা কিনিব আছে আৰু পেণ্ট এটাও কিনিব আছে মানে
হ'ব ওলাবা আৰু ক'ব গ'লে মোৰ জোতাও কিনিব আছে জোতা
আচ্ছা, আচ্ছা, হ'ব দিয়া তাত ভাল ভাল জোতাও আছে ন আমি দু জাই আৰু এটা এটা এটা জোতা কিনি ল' দিয়া
পাৰি মই পুমা পাৰ বা এডিদাচৰ পৰা লাম ভাবিছো
অ ', ময়ো ভাবিছো তোমাৰ পুমা স্নিকাৰ্চ লৈ ল'ম বুলি স্নিকছটো চলে ন বেছিভাগ
হয় বাৰু, পাৰি এডডশখন দেখিছে তোমাৰ ইয়াত আছে ভটোৰ সন্মুখত উ
অ', টা গালি এটটা ভিতৰত সোমাই যায় ন অ', সেইটো সেইটো গৈছো বাৰু মানে তাত নাই তোমাৰ এডিছৰ মানে পইচাটো অলপ দামী আছে জানা বহুত দামী দামী জোতা তিনি চাৰি হাজাৰ সেইটোৱে অ', সেইটো হয়, তুমি এইটো মানে কোৱলিটি এনেকুৱ চাৰি পাঁচ বছৰান চলাই দিবাৰা আৰু
সেইটোৱে হ'ব তেনে ওলাবা মোক কবা
অ', হ'ব দিয়া মই তোমাক ক'ম ন
অকে ঠিকে আছে দিয়া মোৰ মানে তোমাৰ ভোক লাগিছে মই ভাতটো খাই লমগে
অ', তুমি ভাতটো খাই লোৱা ময়ো যাওঁ আৰু ন অলপমান ভাগৰ ল
অ', বাই বা
উম